হেল্ল' অ। কি কৰি আছে।
মই এনেই বহি আছো বিচনাতে তুমি।
অ মইো এনে আছিলো বাৰু।
অ আচ্ছা আচ্ছা ঠিকেই আছে দিয়া ভাত খালা?
অ ভাতটো খালো তুমি খালা।
অ মই এতিয়া জাষ্ট খাই আহিছো আৰু।
অ অ ভালে আছে দিয়া আজিকালি কি কলেজটো বন্ধ নেকি? তোমাৰ।
অ আমাৰটো কলেজটো মানে এতিয়াতো চলি আছে বাৰু এতিয়াতো গৰম বন্ধ। দিছে ন ত সেইটোয়ে মানে অনলাইন কাম বিলাক বিচাৰিছিলো পালো এটা সেয়াই কৰি থাকো
অ তুমি অনলাইন কাম পালা নেকি।
অ অনলাইন জব এটা পাইছো সেয়াই কৰি আছো মানে।
মানে ময়ো বিচাৰি আছিলোঁ অনলাইন জবে কিবা এটা। মই তুমি কি জব পাইছা লাইক অনলাইনটো কি জব।
মই অনলাইন যেনেকে জব পাইছো যেনেকে কোম্পানী এটা আছে ন। কোম্পানী এটা এড। এডভেটাইছমেন্ত দিছিলে এনেকুৱা এনেকুৱা কোৱালিফিকেশ্বন লাগিব তাৰ পিছত এইটো ক্লাছ পাছউট হব লাগিব আই আই টি জানিব লাগিব কমট্ৰে্ল'জ দুই বছৰ কৰিব লাগিব যাৰ কম্পউট্ কৰ্চটো দুইবছৰ কৰা আছে সেইটো চাকৰিটো কৰিব পাৰিব। চ' মই সেইটো কাৰণে এপলাই কৰিছো হা এপলাই কৰা পিছত মানে বহুতে এপ্লাই কৰিছিলে। হা তাৰ পিছত মানে ভাবিলোৱা তুমি এজাৰ দুহেজাৰ এপ্লাই কৰিছিলে তাত। মানে তোমাৰ মানে দুশটা মানে চাকৰিটো পাইছ আৰু নতুন কোম্পানী ন। অ সেইটোৱে তাৰপিছত আমাৰ ইণ্টাৰভিউ হৈছিলে ইণ্টাৰভিউটো মই পাছ কৰিলো। ইণ্টাৰভিউত মানে কুৱেশচন বিলাক সোধে তোমাৰ এক্সেল এম এছ ৱড ঠিক আছে মাইক্ৰফ্ট। এইবিলাক চব সোধে আৰু। সেইবিলাক কব লাগে আৰু আৰু তেল বিলাক জানিব লাগে ন মানে কি হয় জানা। কামটো তোমাৰ যেনেকে তোমাৰ কোম্পানী এটাই তোমাক। এইটো মাহৰ চেলচ দি দিছে ন হা নহলে এইটো দিনৰ চেলচ দি। গম পাইছা তাৰপিছত তুমি সেইটো এটা পেজ পেজ লৈ পেলাই পেজ মেকাৰত নহলে তুমি এক্সেলত মেইনলি এক্সেলটে কৰোঁ মই তলত তোমাৰ সিঁহতৰ নাম লিখি লিখি কোনে কি লৈছে কি বস্তু আ কিমান টাইমত লৈছে কোনটো ডেটত লৈছে আৰু পইচাটো কিমান দাম সেইটো মানে চেলচ ওলাব লাগে কি কিমান চেল কিমান চেল নাই বুজিছা।
অ অ মানে এইটো অনলাইন যুগতোতো ভালেই ন মানে তুমি ঘৰৰ পৰাই কৰিব লাগে ন ৱৰ্ক ফ্ৰম হোম।
অ এইটো ৱৰ্ক ফ্ৰম হোমো আছে মানে আৰু তোমাৰ বিছ হাজাৰ সেইটোয়ে বাকী তুমি
মোক কৈ দিবাচোন এইটো অনলাইন জবত কেনেকে এপ্লাই কৰে
আচ্ছা আচ্ছা মই দিম দিয়া বাকী তুমি একো কাম কৰা নাই নেকি বাৰু অনলাইনত
নাই নাই মানে মোৰো এতিয়া কলেজৰ গৰম বন্ধ দিছে ন ত' সেইকাৰণে মানে মই অনলাইন জব বিচাৰি আছিলোঁ বিচাৰো পোৱা নাই মানে মই এপ্লাই কৰিছিলোঁ কিন্তু মানে এতিয়ালৈ ৰিছপঞ্চ আহা নাই আৰু ছ' সেইটো কাৰণে এতিয়া তুমি যোনটো কৰিছা সেইটোতো ভালে লাগিছে ত' মই সেইটোত এপ্লাই কৰিব পাৰোঁ ন
আচ্ছা তুমি কিহঁত এপ্লাই কৰিছিলা বাৰু ক'ব পাৰা
এইটো মই বহুত আগতে এপ্লাই কৰিছিলোঁ তোমাৰ পাহৰি গ'লোঁ মানে
এক নাই বাৰু তোমাৰ এনে স্কিলচ আছে নেকি কিবা?
অঁ স্কিলচ মানে মোৰ কমিউনিকেশ্যন স্কিলচটোতো ভালেই আৰু মানে মই, মানে টাইপিং কৰাটো ভালে আছে। তাৰপিছত এইবোৰেই আৰু।
আতচ্ছা তোমাৰ অনলাইন জবৰ কাৰণে এই দুটাইটো লাগে ন। এটা হয়, তোমাৰ যোনখিনিত মানে মই- সেই কিটা কৰি আছো সেইটো তোমাৰ টাইপিং স্পীডো লাগিব গম পাইছা। চ তোমাৰ টাইপিংও আছে ঠিক আছে, এইটোতো হৈ যাব। বাকী তোমাৰ কমিউনিকেশ্বন - অনলাইন যবৰ কাৰণে। তেনে ভাবা তুমি অ কাম কৰিব পাৰা তুমি তাত। অ কল চেন্টাৰ বিলাক যে থাকে তোমাৰ।
অ সেইটোৱে মানে, অনলাইনতো সেইটোতো মানে আছে। সেইটোতো কৰিব, কাৰণে পাৰোঁ মই।
এইটো এটা মানে ভেকেন্সীবিলাক ওলাই জানা, কল চেন্টাৰ কাৰণে বহুতে এপ্লাই - জানা। মানে কামটো বহুত ভাল ন। সেইটোয়ে। চ' মানে কামটোত কি হয় জানা যে, তোমাৰ ভাবি লোৱা কল চেন্টাৰটো, জিঅ' নহ'লে, এয়াৰটেল ৰিলায়েন্স, এইবিলাকে কোম্পানীয়ে তোমাক হায়- কৰে হা। তোমাৰ কমিউনিকেশ্বন স্কিল যিমান হ'ব তিমান ভাল তোমাৰ কাৰণে। তাৰ পিছত কিবা মানে বহি এনেই বহিবই লাগে হা মানে, অফিচ এটা দি দিয়ে, অফিচত বহুত থাকে ঠিক আছে মানুহ, কাম কৰা ৱৰ্কাৰছ বিলাক। চ' তাত কি হয় মানে, যোনবিলাকে আমি নৰ্মেল মানুহ বিলাকে যেনেকে জিঅ'ত কমপ্লেইন দিছো কি আমাৰ ইয়াত টাৱাৰ, শ্লো চলি আছে, নহলে ফাইভ জি চলা নাই, তেতিয়া তুমি ৰিচিভ কৰিব লাগিব। তুমি ৰিচিভ কৰি এনেকে ক'ব লাগিব কি, অ আমি চাই দি আছো, অলপমান ৰখিব এনেকুৱা কাম বিলাক বুজিছা।
অ অ মানে এতিয়া অনলাইন জব, কেইটাতো ভালে অ। এতিয়া ষ্টুডেন্ট বোৰৰ কাৰণে তো অনলাইন জব কেইটা ভালেই, এতিয়া ষ্টুডেন্ট ৰে এতি নহ'লে কেনেকে মানে সিহঁতৰ মা পাপ- পইচাই চলিব নালাগিব ন। এটা অনলাইন জব এটা থাকিলে, ভাল আৰু নিজে পইচাখিনি কমাব, নিজে চব কৰিব, সেইটোতো ভালে আছে। বাৰু,
ত
ত এতিয়া মানে সেইকাৰণে মইয়ো লো- অনলাইন জব বিচাৰিছোঁ বাৰু। এতিয়া পালে ময়ো কৰিলোঁ হয়, এতিয়া গৰম বন্ধ দিছে এতিয়া। এতিয়া আৰু একো কৰিব নাই। কলেজৰ আছাইনমেণ্টবোৰো কৰি ল'লোঁ। এতিয়া অনলাইন জব এটা থাকিলে মানে ভাল আৰু। তেতিয়া মই পইচ পইচাও কমাই থাকিম। এতিয়া টাইমিন- খিনিও এনেই ৱেষ্ট নহ'ব, অনলাইন জবটো থাকিলে।
অ সেইটোয়েটো ন। বাকী তোমাৰ আৰু এটা কল চেন্টাৰ ন আৰু এটা বস্তু থাকে ভাল মানে তোমাৰ, ঘৰতে ন তুমি সেইটো ঘৰৰ পৰাও কৰিব পাৰা হা, তেতিয়া তুমি বাচ ঘৰত তোমাক ভাল ভাল মানে নেটৱৰ্ক ৱাই ফাই লাগিব ঠিক আছে। নিজৰ পাৰ্চনেল এটা লেপ- তপ নহলে কম্পিউটাৰ লাগিব। আৰু এটা যে ভইচ যে ভালকে শুনি পায় এনেকুৱা মাই - ম্ৰফোন ভাল এটা লাগিব। গম পাইছা? তেতিয়া তুমি ঘৰৰ পৰা এইটো বস্তু কৰিব পাৰিবা কামটো। এইটো আৰু পইচাও ভাল খিনি পোৱা তুমি। আৰু পাৰ্ট টাইমও হয় ন জবটো, আৰু ফুল টাইমো থাকে বাৰু।
অ সেইটোৱে সেইকাৰণে মানে মই বিচাৰিছো আৰু ফুল টাইম নহলে হব। এটা পাৰ্ট টাইম অনলাইন জব হ'লেও হৈ যাব।
আচ্ছা হ'ব বাৰু। বাকী তুমি এক্সেল জানা, এক্সেল কৰিব কম্পিউটাৰত?
অঁ, অঁ, মই ক'ৰ্চটো কৰিছিলোঁ বাৰু। ত 'মই জানা আছে এইটো ক'ৰ্চটো কৰিছিলোঁ।
অ, তেনে তুমি কৰ্চটো কৰিছিলা জান তেনে তুমি কৰিব পাৰা তেনে।
অ, সেইটো অ, সেইকাৰে ম মই কৰিছিলো বাৰু। বেলেগ, বেলেগ সেইেতত এতিই একো ৰিচপন্ঞ্চ অহা নাই। ত' এতিয়া সেইটোৱে এতিয়া তোমাৰটোতে মই এপ্লাই কৰি চাম আৰু ন?
অ' হ'ব মোৰটো তুমি এপ্লাই কৰি চাবা তুমাৰ আছে ন? তেনে যেনকে তোমাৰ ফ্ৰিয়েণ্ডে হাইয়াৰ কৰিব মই এটা কাম কৰিম মোৰ কোম্পানী টো মেনেজাৰৰ লগত ভাল ন, কথা বতৰা তেনে কিবা ভেকেঞ্চি খালি থাকিলে মই কথা পাতিম তোমাৰ। বিষয়।
অ, অ আৰু মানে অনলাইন জব থাকিলেতো ভালে মানে সটো তোমাৰ তোমাৰ যোনটো অনলাইন জব হয় সেইটোত মানে এ টাইমটো ফিক্স নাথাকে ন মানে কেতিয়াৰ পৰা কেতিয়া কৰিব লাগে।
সেইটোতো ফিক্স নাথাকে। মোৰ যোনটো কাম আছে ন সেইটো মই ৰাতিও কৰিব পাৰো ৰাতিপুৱাও কৰিব পাৰো ব এটা ডেট দি দিয়ে, সেই ডেটটোে চাবমিট কৰিব লাগে সেইখিনি ইনফৰমেচন বুজিছা।
অ' বুজিছো মানে মই আৰু এটা অনলাইন জব চাইছিলোঁ। সেইটোত মানে অনলাইন যোনটো ষ্টুডেণ্টছ হয় মানে পোৱালীবোৰক সিহঁতক পঢ়াব লাগে। ত' সেইটোতো মই ভাবিছোঁ আপ্লাই কৰিম বুলি।
আচ্ছা, তুমি কৰিব পাৰা যেনেকে ভাব অনলাইন টিচিটো বহুত গ্ৰ হৈ আছে দেই মানে আজি কালি পোৱালী বিলাক মানে স্কুলতো পঢ়ে কিন্তু স্কুলত ইমান ধ্যান নাথাকে। কিন্তু, অনলাইনত কিন্তু পঢ়িব ভাল পায়, অফকৰ্চ তোমাৰ ফোনত ভালকে তুমি কিবা কিবি ডিজিটেল আছে নে বৰ্ড তোমাত ওচৰত। ডিজিটেল বোৰ্ড আছে তোমাৰ ওচৰত?
নাই। এতিয়া যদি অনলাইন এই টিচিটো পাই যাওঁ
অ, অ' ঠিক আছে তুমি কিনি লবা আৰু শুনা? তুমি ডিজিটেল বৰ্ডতে এইবিলাক যে বস্তু বিলাক পঢ়া বা পোৱালী বিলাকেও ভাল পাব ন অলপমান।
উম, মানে মোৰ এতিয়া আহ ভিডিঅ' এডিটিঙো মই জানোহে মানে মই কণ্টেণ্ট ক্ৰিয়েট কৰোঁ ত' ভিডিঅ' এডিটিঙো মানে এটো মানে মই এইটো এইটো লাইনতো মানে চাইছিলোঁ জব কেইটামান যেনেকৈ ত' ভিডিঅ' এডিটাৰ নহ'লে কিবা কণ্টেণ্ট ৰাইটিং যদি লাগে কাবাক-কাবাক। হয় ন? অ, ত' মই সেইবোৰো চাইছিলো বাৰু। এতিয়া সেইবোৰৰ মই একো জবৰ অপৰ্চুনিটিজ পোৱা নাই। যদি মই পাওঁ তেতিয়া মই কৰিব পাৰোঁ। মানে, ভিডিঅ' এডিটিংটো মানে অনলাইন জবতে আহি যায় বাৰু ন?
অহ। ভিডিঅ' এডটিংটো তুমি কৰিব পাৰা যেনেকে ভাবা অ এইটোতো পাৰি বাকী আৰু বিলাক যে থাকে তুমি নিজে কাম কৰিব পাৰা হা, যেনেকে ভাবা তুমি ব্ৰেণ্ডৰ ওচৰত নিজে গ'লা, তাৰপিছত ক'লা আপোনাৰ কা কাম আছে নেকি এনে? এনেকুৱা তুমি এটা নিজ জৰে এদভাৰটাইচমেণ্ট এটা ক্ৰিয়েট কৰি দিলা ঠিক আছে, যেনেকে সিহঁতৰ পেজ এটা আছে দেই পেইজ এটা আছে। তুমি সেই তাৰ এডিত কৰিলা, এনেকে ইনভাইত কৰিবলে, যুনবিলকে আমাৰ পেইজত এনেকে ফলো কৰে নতুন নতুন বস্তু দেখিব পাৰিব, এনেকুৱা এটা ভিডিঅ' বনাই তুমি ইণ্টক পাৰ্চনেলী দি এম্ কৰিলা হা, মেছেজ কৰিলা। তাৰ পিছত ইন্তে ভাল পালে তোমাক হাইআৰ কৰি লব কি তুমি আহা তুমি আমাৰ ব্ৰেণ্ডটে কাম কৰিবা তোমাক চেলাৰী দি থাকিম হেইটো এটা পাৰ্ট টাইম জাব যাব।
অ সেইটোই সেইটো মানে অনলাইন জব এটা হৈ যাব আৰু। মানে অনলাইন জব তুমি কৰিলে মানে তোমাৰ আৰু ডেভেলপমেণ্টটো হ'ব স্কিলছকেইটাও ডেভেলপমেণ্ট হ'ব আৰু মানে তোমাৰ ইমান ষ্ট্ৰেছো নাথাকে ন অনলাইন জবত। ত অনলাইন জব ভাল মানে অনলাইন জব টো কৰিলে মানে ভাল আৰু মানে ইমান ষ্ট্ৰেছো নাথাকে নাথাকিব আৰু মোৰ অৰ্ণিংটোও ভাল হ'ব। তাৰপিছত নতুন নতুন স্কিলছক শিকিম। এতিয়া অনলাইন জবতো মানে বহুত কিবা কিবি থাকে। ন যেনেকেটো গ্ৰাফিক ডিজাইন থাকে কটেন্ট ৰাইটিং কিবা কিবি। ভিডিঅ' এডিটিং এইবোৰেই আৰু মানে মই তাকে চাইছোঁ বাৰু। তোমাৰতো মোক ক'বা দিয়া মানে তোমাৰটো লিংকটো দি দিবা মেনেজাৰৰ লগত কথা পাতি তেতিয়া মই এপ্লাই কৰি দিম বাৰু।
অ হ'ব দিয়া মই তোমাক জনাম দিয়া বাই বাই।
অঁ অঁ ঠিক আছে বাই বাই।